হেল্ল'।
অহ, ঠিকে আছে, ঠিকে আছে ক?
কি কৰি আছ?
মানে মই কৈয়ে আছোতো।
মই দেখোন, কৈয়ে আছোঁ। হেল্ল'?
অহ', কি কৰিছ, কি কৰিছ?
একো কৰা নাই গেম খেলি আছিলোঁ।
ভাত পানী খালি?
উম, নাই। তই?
নাই খোৱা আমাৰ বনোৱাই নাই। চাৰে নটা মানত বনাইহে।
উম।
তাকেহে বাকী এতিয়া কি কৰি আছা? কিবা মানে কাম চাম কৰি আছানে?
নোৱাৰিছোঁ।
কিহৰ বিজনেচ?
দোকান এখন খোলা ইলেক্ট্ৰিকেল।
অ', অ', তই আইতে শিকা আছে নহয় এইটো তোৰ লাছ দিব বাৰু গেলামা এ, হেৰি ইলেক্ট্ৰিকেলৰ দোকান খুলিলে।
অ'।
মানে এনেকা বস্তুবিলাক ৰাখিবি।
কি ৰাখিম? ছুইটচ, কেচিং। তাৰপিছত ৱায়াৰ।
উম, আকৌ ফেন চেন ৰাখিবিনে নাই?
অ', ফেন, কুলাৰ, এচিজ চব ফ্ৰিজ
অ', মানে ডাঙৰকে খুলিবি আৰু?
উম।
অ', তাকেহে এ, লাগে অ'।
উম, ওচৰতে এখন হ'লে ভাল। তাতে নিজে মালিক হৈ থাকিবলৈ ভাল আৰু বেলেগৰ আণ্ডাৰত কাম কৰাতকৈ।
উম, সেইটোয়ে মানে তোৰ নিজৰ এটা ইনকাম মানে বেলেগক সুধিব নহয় এতিয়া কিমাননো তই ধৰ মাহঁতক সুধি থাকিবি যে এইটো দিয়া সিটো দিয়া।
উম।
তেতিয়া নিজৰ খৰচাটোকে নিজে ওলাব।
অ', অ'।
তোৰ আই টি আই শেষ হ'ল জানো?
নাই এইটোৰ পৰহি দিনাখন এক্জাম দিছোঁ। অ', চৰি কালি এক্জাম দিছোঁ। লাইফত প্ৰথমবাৰ আঠ ঘণ্টা পৰীক্ষা।
ইমান ঘন্টা পৰীক্ষা হৈছে নে?
অ', চাৰে নটাৰ পৰা পাৰ আবেলি পাঁচটালৈ।
বাপৰে আকৌ মাজত গেপ দিছে নে নাই?
গেপ বুলিবলে আধা ঘণ্টা গেপ এটা দিলে আৰু।
অ'।
তাৰপিছত আজি প্ৰেক্টিকেল।
অ'।
প্ৰেক্টিকেলত মানে তোৰ কি শিকালে এই কলিং বেলটোৰ ওচৰতে মানে দুট এটা ছুইচ থাকিব।
অ'।
যদি মানে তই কয় মই যদি ছুই, যোনটো মোৰ ছুইছ ভিতৰৰ ছুইছটো মানে মই ভিতৰ ঘৰত আছো নে নাই, সেইটো যদি অফ কৰি থৈ যাওঁ। তেতিয়া মানে বাহিৰত দুটা লাইট থাকিব। এল যদি কলিং বেলটো বজাই আৰু মানে লাইট আ, কলিং বেলটো বজাওঁতে মানে ব্লু কালাৰটো যদি জ্বলে মই মানে ঘৰত আছো। মানে ইন বুলি লিখা থাকিব লাইটটোত। লাইটটোৰ ওপৰত মানে প্লেট এখনত। ইন বুলি লিখা থাকে ইনটো জ্বলিলে মানে গম পাব যে মই মানুহ ঘৰত আছো যদি মানে হোৱাইত হোৱাইটটো বা গ্ৰীণ টো জ্বলে তেতিয়া গম পাব যে মই ঘৰত নাই আউট বুলি মানে সেইটো আউটৰ চিম্বল।
আউটত আহিব মানে অ সেইটো মানে ভালেই আৰু ন তেতিয়া মানুহে মানে গম পাই যাব।
অ সেইটো ৱায়াৰিং কিন্তু কৰিব পাৰি নিজৰ ঘৰতো ন।
পাৰি নহয় কিন্তু পাৰি এতিয়া তহঁতে এতিয়া পঢ়িছ কাৰণে গম পাইছ এতিয়া বাহিৰৰ মানুহে থৰি না গম পাব। যিহেতু গ্ৰীণ দেখাইছে অ মানুহতো ঘৰত নাই।
নহয় নহয় এনে প্লেটখন লগাই থব লাগিব যে আউট-ইন প্লেট এখন লগাই থব লাগিব।
অ অ মানে প্লেট লগাব অ প্লেট লগালেহে গম পাব। এইটো ভাল মানে বস্তুটো অপচনতটো ভাল আছে। বাৰু লগালে মানে ভালেই মানুহ বিলাকৰ কাৰণে সুবিধা।
আমাৰ ইয়াত কোনো নলগাই দেখোন, দেখাই নাই আজিলৈকে লগোৱা।
দেখা নাই অ' দেখা নাই আজিলৈকে দেখা নাই বাৰু এনেকুৱা লগোৱা।
চিষ্টেমটো ভালে শিকি ললোঁ বাৰু।
ময়ো ভাবিছোঁ এইফালে গাহৰি ফাৰ্ম এখনকে খোলোঁ নেকি, আজিকালি গাহৰিৰ লাভটো বেছি।
গাহৰি খুলিলে তই দূৰত খুলিব লাগিব কাৰণ কি গাঁৱে চাৱে খুলিলেতো অবজেকশ্যন ধৰিব ন'।
অ' আৰুতো বহুত বেয়া গোন্ধাই বোলে, বহুত লেতেৰা গোন্ধাই।
উম, গোন্ধাই।
তাকেই খুলিব লাগিব। ঘৰৰ বেছি নাইফালে, পিছফালে যে আমাৰ একে হেৰি ফালে বাহনী চাইডে, সিফালে পথাৰৰ চাইডে উম। সেইটো চাইডে খুলিব পাৰি। উম।
আৰু মানুহো লাগিব ন' লগত, তইতো অকলে লাগি থাকিব নোৱাৰ।
উম, মানুহো লাগিব, চোৱা চিতা কৰিব লাগিব, খানা পানী, দানা চানা এইবিলাক দিব লাগিব।
উম, কচু কাটা দানা সিজোৱা।
বহুত কিবা কিবি দিব লাগিব তাকে চাওঁ। এই মানে কবলে সহজ কিন্তু টান।
উম। কেইটা পুহিম বুলি ভাবিছ?
মই পুহিলে প্ৰথমতো তই ধৰ তিনি চাৰিটা মানৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব না। বেছি বেছিটো পুহিব নোৱাৰ।
আ
তাৰপিছত লাহে ধীৰে চাব লাগিব আৰু।
মাইকী, মাইকী এজনী আনিব লাগিব মতা দুটা। নাইবা মটা তিনিটা।
মাজতে ছাগলী এজনী বেচিলোঁ, ছাগলী বেচি পেলাই দহ হোজাৰ পালোঁ।
ছাগলীজনী নে উম, নে খাহী ছাগলী নেকি?
খাহি খাহি খাহি।
অ'।
খাহী ছাগলী পুহিছিলোঁ তাৰপিছত ছাগলী মানে পাঁচটামান পুহিছিলোঁ আৰু তাৰপিছত টা বেচিলোঁ, খাহী এজনী বেচিলোঁ। বেছি দহ হেজাৰ এটা পালোঁ আৰু তাৰ পিছত আৰু বাকীখিনি মানে এতিয়া পোৱালি কেইটা খাহি কৰা নাই কৰিব লাগিব।
অ' কিমান কেজি হৈছিলে সেইটো বেচাটো?
কেজিটো ভালকে গ'ম নাপালোঁ দেই, এইটো মানে পাপাইহে চালে। মই মানে ভালকে নাজানিলোঁ কিমান হ'ল। পোন্ধৰ হেৰিমান পোন্ধৰমান ওলাব বুলি ক'লে মানুহটোৱে পোন্ধৰ বিছমান। পোন্ধৰ বিছ কেজিমান ওলাব বুলি কৈছিলে হবোলা নেকি।
অ', অ'। তেনেহ'লে ঠিকে
উম।
অ' কি মালত যাব নে হেইবোৰত যাব।
উম, সেইটোৱে। তাকেহে। আকৌ আজিকালিতো মোবাইলৰ পৰাওঁ নহয় কনটেনট ক্ৰিয়েচনৰ পৰাওতো বহুত ওলাই আছে। খৰচা বিলাক। কনটেণ্ট ক্ৰিয়েচন কৰে বহুত তাতে ৰিল চিল বনায়, ভিডিঅ' বনায়।
এই ইউটিউবতো লাক লাগে, ইউটিউব আৰু ইনষ্টাগ্ৰামত। আজিকালি এলকৰিডম বৰ বেলেগ হৈ গৈছে। উম।
আজিকালি ইনষ্টাত পইচা নিদিয়ে, ইউটিউবত শ্বৰ্টবিলাকত, উ, উম।
এলগৰিদমত মানে, তোৰ এইটোৱে মানে চব মিলিব লাগিব আৰু ন, বেকগ্ৰাউণ্ড ভাল হ'ব লাগিব, ভিউজ পাব লাগিব, এলগৰিদম তো মিলিব লাগিব। সেইবিলাক চব চাই-চিতিহে তোৰ ভিউজবিলাক আহিব।
কেপচন ভাল হ'ব লাগিব। দে আকৌ কিপশনত ভাল কৈ লিখি লাগিব কি বস্তু,
উম, সেইটোয়ে চব ভাল মে ভাল হলেহে ধৰ অলপমান মানে ৰিচ আহিব।
উম।
তাকেহে এতিয়া জানো, অপচনটোতো এসোপমান আছে, সেইবিলাক আকৌ কৰিবলৈও পাৰিব লাগিব নহয়।
পাই যায়।
অ', তই অকমান নিজৰ জেগাটো চেঞ্জ কৰচোন, একদম বেয়াকে আহিছে।
মোৰ জেগাটো দেখোন ঠিকেই আছে, নেটৱৰ্ক পাই আছে মোৰ।
অ', এতিয়া আহিছে, এতিয়া আহিছে মাততো।
অ', এই ডেকা গাওঁৰ ফালে কেচ এটা শুনিছ নেকি?
কিহৰ কি কেছ?
ভোটৰ কেছ?
নাই শুনা নহয়, কি কেছ হৈছে?
মানে, এই ডেকা গাঁৱৰ ফালে ক'ৰবাত হস্পিটেল এখন আছে নেকি আমাৰ?
ডেকাগাঁও হস্পিটেল আছিল বোলা দেই, পাহৰিছোঁ কচোন। কি কেছ শুনিছ?
সেইফালে মানে ল'ৰা দুটাই গৈ আছিলে।
অ'।
ল'ৰা দুটা যাওঁতে আগফালে ভূত এজনী ওলালে বোলে, ফটো-চটো মাৰিছে ভূতজনী হা।
অ'।
তাৰপিছত ভূত যেনে গোটেইটো হাত-চাত ফালি পিঠিত পূৰা চাপ বহাই পিঠিয়ে আকৰি আকৌ, একে ভৰি মঙহোৱাকৈ ফালি পেলাইছে। ফটো লাগিব নেকি?
মানুহখিনিৰ?
অ', মানুহ দুটাৰ।
অহ, ত্রই দাল আচলি নে নকলি?
জানো, এতিয়া ময়ো ধৰিব পৰা নাই।
এই নকলি চাগো কোনোবা মানুহে কৰিছে চাগৈ।
নহয় ফটোটো দেখিলেতো তইতো ভয় খাই যাবি ফটোত। কিন্তু মানে এটা এটা অ আছিলে মই দেৰি কৰিলো এটাই ডাউট হৈছে কাৰণ কি এইটো সময় যে ভূত ওলাবলৈ কেনেকে গম আৰু যদি সি দূৰপ ভূতটো দেখিছে হা সিটো ৰখি যাব ন।
অ', ৰখি যাব সি।
ইয়া আগলৈ কিয় যাব লাগেনো?
এইটো মানে
দ্বীপজ্যোতিয়েও ক
কি কি
চব
অ স্ক্ৰিপটেড চাগৈ এইবিলাক চব সিহঁতে জানি বুজি কৰিছে চাগ উম স্কট চাগৈ অান আজিকি এনেওতো এনেকুৱা ৰিয়েলিষ্টিক কৰে নহয় মানে গমেই নাপায়
ল লগানা
অ
অ উম উম চৰি পতিি
হ'ব পাৰে চাগৈ এহতে জানি বুজি হেৰি কৰিছে প্লেনিং কৰি পেলাই কৰিছে চাগৈ
উম নবা কি হয় বেলেগৰ কিবা লাগিব পাৰে তাৰপিছত এনেই ঘৰত ক'বৰ কাৰণে এনেকুৱা কথা উলিয়াব পাৰে কি ঠিক
উলিয়াব পাৰে অঁ অ সেইটোটো একো ঠিক নাই ন এনেই সাজি বনাই ল'ব পাৰে
উ
মনৰ কাহিনী এটা এনে এনে
ত
আৰু কোনেওো দেখা নাইতিয়ৈকে নিজে নেদেখে বা বেলেগ মানুহে যদি দেখা নাই তেনেহ'লে কেনেকে বিশ্বাস কৰিম আৰু হস্পিতাল হেন জেগাতনো মানে কোনোবা বেলেগ মানুহ ন নাপালে নে সিহঁতে অকলনো তাকে পালে নে কোনেওনো নেদেখিল নে
উম
সেইটোৱেতো বা আৰু ঠিকে আছে দে ন
কাৰাৰ
দে ঠিকে আছে দে ন হ'ব দে
অ ঠিকে আছে
উম উম